হেল্ল'
অ' শুনিছ নে?
অঁ শুনিছো ক!
কি কৰিছ?
আছো এনেই মোবাইলটোকে চাই তই?
মইও এনে আছো ৰ বাকী ঘৰত ভাল চবৰে?
ভাল ভাল। তোৰ ভাল নে?
উম আছে উম, বাকী এটা আজি কথা পাতো বুলি ভাবিছো তোৰ লগত।
উম ক! নাই নাই ব্যস্ত নাই। কচোন?
বাকী এনে তোৰ ঘৰত, উৎসৱ বোৰ মানে কেনেকৈ পালন কৰা হয়?
আমাৰ ঘৰত উৎসৱৰ অ উৎসৱ মানে ঘৰখন ক'ব গলে একেবাৰে সজীৱ হৈ উঠে, উৎসৱ যেতিয়া আহে আৰু আহ উৎসৱৰ কেইবাদিন আগৰ পৰাই আমাৰ প্ৰস্তুতি আৰম্ভ হয়। অ, ধৰ সকলোবোৰ উখল-মাখল হৈ থাকে পৰিৱেশটো আমাৰ। আৰু প্ৰথমে আমি ঘৰখন ভালদৰে চাফা কৰো। তাৰে আগত মানে উৎসৱৰ আ কেই কেইবাদিনৰ আগত। আহ তাৰপিছত মা আৰু মই ঘৰখন গুচাই আমি অ, সৰু ডাঙৰ সকলোৱে সহায় কৰো মানে। গুচাই তাৰ পিছত আমি মানে সৰু ডাঙৰ সকলোৱে আমি ঘৰখনত মানে সহায় কৰো চাফ-চিকুণ কৰিবলৈ। তাৰ পিছত কেতিয়াবা নতুন পৰ্দা লগাও। তাৰ পিছত নতুন-নতুন বস্তুবোৰ আনি সজাই তলো ঘৰখন তাৰপিছত ফুলৰে ঘৰ সজাও বা সৰু সৰু লাইট লগাও। আৰু এই প্ৰস্তুতিৰ সময়খিনিয়ে মানে মোৰ বহুত ভাল লাগে। কাৰণ তেতিয়া সকলো একেলগে কাম কৰো আৰু মানে হাঁহি ধেমালিও বহুত হয় ধৰ
অ ঠিকেই, বাকী তই এনে তাৰ পিছত কি কৰ? ৰাতিপুৱা উঠাৰ পিছত? কেনেকুৱা-কেনেকুৱা কি কৰ?
উম তাৰ পিছত ক'ব গ'লে উৎসৱৰ দিনা আমি সাধাৰণতে পুৱাই উঠো। তাৰ পিছত সকলোৱে গা-পা ধুই নতুন কাপোৰ পিন্ধো। তাৰ পা ঘৰত পূজা থাকিলে পূজা কৰো। পূজাত- বহো। তাৰ পিছত একেলগে বহি জলপান খাওঁ পূজা শেষ হোৱাৰ পিছত। তাৰপিছত সেইদিনা সাধাৰণতে দিনতকৈ অলপ বেলেগ অনুভৱ হয় আন দিনতকে ধৰ কাৰণ এটা পৰিৱেশটো বেলেগ হৈ থাকে উৎসৱৰ পৰিবেশ হৈ থা কে আৰু ঘৰখনত আনন্দৰ পৰিৱেশ হৈ থাকে কব গলে
হয় কিন্তু দেই বাকী এনে বিশেষ কিবা ৰান্ধা হয় নে সেইদিনা?
উম, হয়টো নিশ্চয় হয়। আহ উৎসৱৰ দিনা মায়ে বহু ধৰণৰ ভাল-ভাল খাদ্য বনাই। কেতিয়াবা পিঠা, পায়স তাৰ পিছত লাৰু বা মিঠাই এইবোৰতো হয় আৰু ভাতৰ লগতো, মানে দুপৰীয়া ভাতৰ লগতো অলপ বিশেষ তৈজনবোৰ থাকে বেলেগ-বেলেগ ধৰণৰ আৰু আমি সকলোৱে একেলগে বহি খাওঁ। মোৰ মতে, একেলগে বহি খোৱাটোৱে আটাইতকৈ ভাল লগা মুহুৰ্ত।
তই ঠিকেই কৈছ বাকী এনে সৰু থাকোতে উৎসৱ কেনেকুৱা লাগিছিল তোৰ
আহ সৰু থাকোতে উৎসৱৰ বাবে বহুত আগ্ৰহেৰে অপেক্ষা কৰিছিলো আৰু ক'ব গ'লে এতিয়া ধৰ এ স্কুলত আছিলো ন তেতিয়াতো বন্ধ পাম বুলিও সেইটোৰো এটা বেলেগেই মানে ভাল লাগি থাকিছিল বেলেগকে আৰু নতুন কাপোৰ কেতিয়া পাম উ কেতিয়াবা এনেকুৱা লাগিছিল আৰু কেতিয়া ভাল ভাল খাদ্য খাম কেতিয়া বন্ধু বান্ধৱীৰ লগত ওলাই যাম এইবোৰে ভাবি থাকিছিলো আৰু এতিয়াও ভাল লাগে কিন্তু এতিয়া উৎসৱৰ আচল আনন্দটো হৈছে পৰিয়ালৰ লগত সময় কটোৱা ধৰ কাৰণ এতিয়া উৎসৱৰ সময়তহে আমি ঘৰ অহা যায় তেনেকুৱা আৰু অ আমাৰ উৎসৱৰ সময়ত আমাৰ আত্মীয় স্বজনবোৰ আহে ধৰ কেতিয়াবা ককা আইতা মামা পেহী খুৰা বা আন আত্মীয় আহে আহ যোনবোৰ আহে কেতিয়াবা আমিও তেওঁলোকৰ ঘৰলৈ যাওঁ সকলোৱে লগ হৈ কথা পাতো চাহ খাও ফটো তুলো বহুত দিনৰ পিছত লগ পালে মানে বহুত ভাল লাগে তেওঁলোককো মানে বহুত কথা বতৰাও পতা যায় আমাৰ
ঠিকেই বাকী এনে উৎসৱৰ সময়ত মানে মোবাইল বেছি ব্যৱহাৰ কৰ নেকি তই?
অ, আগতে অলপ বেছি কৰিছিলো কিন্তু এতিয়া চেষ্টা কৰো পৰিয়ালৰ লগতে মানে সময়বোৰ কটাবলৈ ধৰ এনেকুৱা আকৌ কাৰণ উৎসৱটো উম, যেতিয়া খতম হ'ব আকৌ আমি ঘৰৰ পৰা জালেই হ'ব। তাৰ পিছত অ, আমি সকলোবোৰ মিলি লগৰ ফটো তুলো। কিন্তু গোটেই সময় মোবাইলতে নাথাকো দেই।
ভালেই কথা দেই এনে তাৰ মানে উৎসৱৰ আটাইতকৈ ভাল স্মৃতি কি?
অ, এটা বছৰ বৰষুণৰ মাজতো আমি মানে সকলো একেলগে ৰান্ধা-বাঢ়া কৰিছিলো পিছত বৰষুণ অলপ অ, বৰষুণ অলপ অ, ক'ব গলে মানে বৰষুণ অলপ কমিল। আৰু আমি বাহিৰলৈ ওলাই ফটো তুলিছিলো সেইদিনা বহুত মানে বহুতে বেছি হাঁহি ধেমালি হৈছিল। আজিও সেই ফটোবোৰ চাই ভাল লাগে কেতিয়াবা মাজে সময়ে চাও।
উম, বাকী সঁচাকৈ শুনি ভাল লাগিল দেই মানে পৰিয়ালৰ লগতো যে সময় কটোৱাটো আচলতে আটাইতকৈ ডাঙৰ আনন্দ। তই যে কলি সেইটোয়ে বেছি ভাল লাগিল।
উম, একেবাৰে ঠিক কৈছ দেই আৰু এতিয়া বাৰু কচোন তোক মই এটা প্ৰশ্ন সুধো?
ফুত
অ, তোৰ ঘৰত কোনটো উৎসৱ আটাইতকৈ ধুমধামেৰে পালন কৰা হয়, আৰু সেইদিনা তোৰ দিনটো কেনেকৈ পাৰ হয় বাৰু।
প্ৰথম কথা যদি মই কবলৈ যাও আমাৰ ঘৰত মানে গোটেই কেইটা উৎসৱে ধুনীয়াকে পালন কৰা হয় এনেকুৱা নাই যে এটা ভালকে কৰিম এটা অলপ প হৈ যাম চব কৰা হয় আৰু উৎসৱটো আহাৰ কাৰণে, আমি মানে কেইবাদিনৰ পৰাই আৰম্ভ কৰি দিও, কি আমি এনেকে কৰিম এনেকে কি কৰিম ঘৰখন চাফা কৰো তাৰপিছত প্ৰয়োজনীয় বস্তুবোৰ কিনো আনো সকলো কামবোৰ ভগাই লও কি মাই এইটো কৰিব, দেউতাই এইটো কৰিব, ভাইটি এইটো কৰিব, ভন্টি এইটো কৰিব। এনেকে কৰো তাৰপিছত মায়ে কি-কি বনাব লাগে সেইবোৰ ঠিক কৰে, আগতিয়াকৈ তাৰপিছত আমিও বজাৰ কৰিবলৈ যাও এই সময়ত মানে ঘৰখন মানে বেলেগে আনন্দৰ হেদ হৈ থাকে, আৰু বহুতে বেছি ভাল লাগে। তেনেকুৱা আৰু উৎসৱৰ দিনা সাধাৰণতে মই অলপ সোনকালে উঠো। এনেতো তই জানই মই কিমান দেৰিকে উঠো। সেইদিনা সোনকালে উঠো। গা পা ধুই নতুন কাপোৰ পিন্ধি তাৰ পিছত ঘৰত থকা মানে সকলো লগতে কথা পাতো, আৰু যি কাম থাকে তাত সহায় কৰি দিও আৰু আৰু যদি আলহী আহে তেতিয়া সিহঁতক সুধো কি খাব কি নাখায় সন্মান কৰি কিনে তাৰ পিছত মোৰ এই কামবোৰ মানে কৰিবলৈ বহুতে বেছি ভাল পাও। আৰু উৎসৱৰ সময়ত মই মানে অলপ বেছি অলপ মানুহ সেই হৈ যায় আৰু-আৰু আমি দুপৰীয়া এক সকলোৱে মানে একেলগে বহি খাও তাৰপিছত খোৱাৰ সময়ত অলপ গল্প পঢ়ো, গল্প চাই সময় কটাও একেলগে। আৰু যদি ক'বলৈ যাও কেতিয়াবা আগৰ উৎসৱৰ কথা মনত পেলাও, কি আগতে ইমান ভাল আছিল দিনবোৰ তেনেকোৱাকে এতিয়া আৰু কেতিয়াবা ন তুন নতুন কথাও পাতো। এইবোৰ বাবে মানে মোৰ কাৰণে উৎসৱটো বহুত বেছি বিশেষ এনেকোৱা নহয় কি এটাই ভালকে পালন কৰো বাকী নকৰো এনেকোৱা একদমেই নহয়। আৰু কবলৈ যদি যাও বিয়লি সময়ত মই বন্ধু বান্ধৱীৰ লগত ওলাইও যাও। কেতিয়াবা ওচৰৰ মানুহৰ ঘৰলৈ যাও। আৰু কেতিয়াবা তেওলোক আমাৰ ঘৰলে আহে ফটো তুলি ৰাখো। অলপ ঘুৰো ফুৰো এনেকে আৰু আৰু বহু দিন পিছত দেখা হোৱা মানুহবোৰকো দেখা পাও। লগতে থাকে লগতে কথা পাতো এনেকে থাকো। আৰু মানে তেতিয়া কি হয় কিছু আমাৰ মানে পৰিয়ালটো একেলগ নহয়েই কোনোবাই তাত তাত পঢ়ি থাকে কোনোবাই তাত চাকৰি কৰি থাকে এনেকোৱাকে উৎসৱৰ সময়তহে গোটেইবোৰ একেলগে আমি লগ হও। বহুতে বেছি ভাল লাগে। আৰু মোৰ মতে এনেকোৱা নহয় যে উৎসৱ মানে নতুন কাপোৰ পিন্ধা বা ন কিবা ভাল খাদ্য খোৱা এনেকোৱাই নহয় দেই আনন্দ কৰাটোও হৈছে একেলগে কথা পতা সেইবোৰ হয় আৰু তইতো জানই আজিকালি চবেই ব্যস্ত হৈ থাকে কাৰো হাতত সময়ে নাথাকে কিন্তু এই উৎসৱৰ সময়তে একেলগে গোটেই সো পা বহো কথা পাতো হাঁহি ধেমালি কৰো আৰু লগতে স্মৃতিবোৰো বনাও। আহ আৰু মোৰ আটাইতকৈ বেছি ভাল লাগে এইটো আৰু উৎসৱটো যেতিয়া শেষ হৈ যায় সেইদিনৰ পৰা মানে ফটোবোৰ চা বলৈ আৰম্ভ কৰো আৰু হাহো ইমান ধুনীয়াকে ফটো উঠিছিলো ইমান ধেমালি কৰিছিলো। আৰু বহুত বেছি মনতো পৰে শেষ হোৱাৰ পিছত মোৰ মানে সেইকাৰণে আৰু প্ৰতিটো উৎসৱৰ বাবে অপেক্ষা কৰি থাকো এনেকোৱা নহয় কি, এটাই এনেকোৱা আছে যিটোত মই বহুত বেছি আনন্দ পাও। তেনেকোৱা কিন্তু সেইটো নহয় প্ৰতিটো উৎসৱে মোৰ কাৰণে স্পেচিয়েল হয়।
উম। একেবাৰে ঠিক কথা কৈছ দেই মানে চা উৎসৱৰ আচলতেটো মানুহৰ লগত কটোৱা সময় সময়ত মানে সময়ত গোটেই থাকে ধৰ- তাৰ লগতো যদি প্ৰিয় মানুহবোৰৰ লগত সময় কটাব পাৰ উৎসৱটোতো আৰু মানে উৎসৱটো বহুতেই বেছি ভাল লাগে।
সেইটোয়ে আৰু মানে মোৰ এনেকোৱা লাগে কি সকলোৰে কটোৱা সময়বোৰ বহুতে বেছি ভাল লাগে বিশেষ হয়। বাকী আৰু যিটো ক'বলৈ যাও আৰু উৎসৱত কেনেকোৱা তোৰ ঘৰ চৰো মানে চাফা হৈ থাকে আৰু। চাফা কৰি ভাল লাগে এনে কিন্তু মায়ে যদি মোক কিবা কাম কৰিবলৈ দিয়ে, মোৰ একদমেই কৰিব ইচ্ছা নাযায়। কিন্তু উৎসৱৰ টাইমত যিটো কাম কৰিব লাগে সেইটো কৰিব ইচ্ছা যায় যায়। আৰু যেতিয়া নতুন বস্তুবোৰ আনি কেনে সজোৱা হয় তেতিয়াও বহুত বেছি ভাল লাগে।
উম।
বাকী আজি যদি কও তোৰ লগত এইটো বিষয়ে কথা পাতি ভালেই লাগিল, এনেই ঘৰত বৰসোপা খাই আছিলো। তোলত কথা পাতি অন্তত মোৰ মনটো ভাল লাগিলে উৎসৱৰ কথাটো পাতি। তোৰ লাগিল নাই ভাল?
মোৰো ভাল লাগিল দেই আকৌ এনে ধৰণৰ কথা পা তিলে বেলেগ এদিন
এনেকে আৰু কথা পাতিব লাগিব দেই।
অ তাকে পাতিম পাতিম দে।
উম।
তাকে ঠিক আছে তেন্তে অ দে ৰাখিছো।